নমস্কাৰ
অ' নমস্কাৰ ভালে আছেনে আপুনি?
আছো দিয়ক আছো ৰ বহুত দিনৰ মূৰত তেওঁ ফোন কৰিব মনগল যে
অ', ফোন কৰিছিলো ধৰক আপোনাৰ ধৰক আপোনাৰ যে গৰু যে আছে আপোনালোকেতো গাখীৰতো অৰ্ডাৰ লয়? অ' মোৰ মানে ঘৰতে মানে অলপ মানে কাজ অলপমান কৰিব লগা আছিলে সেয়ে ভাবিলো আপোনাৰ ওচৰতে বোলো পোন্ধৰ লিটাৰ মান দৈ বোলো অৰ্ডাৰ দিম বুলি ভাবিছিলো আৰু অঁ আপুনি তাৰিখলে ধৰক এসপ্তাহমান পাছত লাগিব আৰু।
অ' হ'ব হ'ব ঠিক আছে মই আপুনি মোক এটা কাম কৰিব হেৰিটো কৈ দিব আপোনাৰ ডোত তাৰ ডেটটো কৈ দিব তাৰিখটো কৈ দিব সেইমতে মই মানে আজিৰ পৰাই মানে
অ' অ' আজিৰ পৰা মানে কি আজি পৰা গ'ল কালিৰ পৰাহে পায় ভৰাব আৰু ন
কালিৰ পৰা মানে মই এতিয়া সন্ধিয়া সময়ত মানে খিৰাও।
অ' অ'
তেতিয়া মানে যদি লগা হয় মানে আমাৰ ঘৰত আছে এতিয়া সেইখিনি ঘৰত যেতিয়া খাবলৈ হ'ব। মানে অভাৰ আপোনাৰ মানে বেছি হৈ যায়গৈ ন। সেইবাবে সেইবাবে কি কৰিম মানে বেছি হৈ যোৱাখিনি কি কিনো কৰিম আৰু সেয়া আপোনাৰ আজি মানে ভৰাই দিম আৰু। কলহ আনি কলহ আছেই ঘৰত। আমাৰ মা মা আমাৰ মা মাটিকলহ আমাৰ ঘৰৰে ন
অ' অ' হয় নেকি এ ভালে কথা আপুনি এতিয়া লিটাৰ এতিয়া কেনেকে কেনেকে লয় বাৰু?
লিটাৰ আপোনাৰ হেৰি মই এনে চল্লিশ টকাকে লওঁ। বুজিছে, হ'ব আপুনি পোন্ধৰ লিটাৰ কৈ নহয় মই কিবা এটা বাৰু হ'ব বাৰু আপুনি দিয়া সময়ত কিবা এটা বাৰু হ'ব কম বেছ কৰিম দিয়ক বুজিছে এনেকে হ'ব হ'ব নহয় আপোনাক কমেই কৈছো চল্লিছ টকা মানে আপোনাৰ কি বেলেগত আপুনি যদি ল'ব যায় ন আপোনাৰ কি হয় তেওঁলোকে ষাঠি টকা বিচাৰে সত্তৰ টকা বিচাৰে এতিয়া মই মানে অলপ ক'মাই ক কৈছো হয় হয় মই হ আপুনি আপোনাৰ কি কৰিব আপুনি আহি দিন লাগিলে চাই যাবহি?
বাৰু এপাক আপোনালোকৰ ফালে যাম
অ' মানে কি হয় মানে কি হয় জানেনে, আমাৰ যিটো আপোনাৰ মানে গৰু আমাৰ আমি মানে অলপো মানে পানী নিদো দেই বেলেগে মানে পানী দিয়ে কিয় কিহৰ কাৰণে কৈছো আপোনাৰ দৈটোত দৈটোত যদি পানী দিয়া যায়, তেনেহ'লে মানে বহুতখিনি মানে কি হয় আপোনাৰ তলত পানীটো মানে জমা হৈ থাকে।
হয় হয়
যাৰ ফলত আপোনাৰ অ' যাৰ ফলত আপোনাৰ কি হয় এইটো দৈটো ইমান সোৱাদ নহয় গৈ আমাৰ আমাৰ দৌৰটোন আপোনাৰ প্ৰায় প্ৰায় মান ক জেগাতে যায় ন, আমাৰ ইয়াৰ পৰা ব
অ', অ', হয় নেকি। ভাল কথা তেনেহ'লে আপোনালোকে পনীৰো বনাই নেকি?
হয়-হয়,
পনীৰ অৰ্ডাৰ লৈচেগে ন।
অ' এতিয়া বৰ্তমান লোৱা নাই আৰু ল'ম চাগে আৰু কি পিছত
অ-অ,
আমাৰ উ ঘৰত মাৰ মানে অলপ মানে অসুবিধা হৈ আছে মানে যোৱা কালি পৰিলে দেই পৰি পেলাই আপোনাৰ ভৰি এখনত ক ক পালে ভৰিখন মানে আপোনাৰ অকণ ফুলিচ যোৱা নিচিনা হৈ আছে। তাকে এতিয়া যোৱাকালি পৰিছে ন এতিয়া ডক্টৰৰ ওচৰত নিব পৰা নাই তাকেই ভাবিছোঁ টো চৰকাৰী চিকিৎসকৰ ওচৰত যাম আৰু অহা কালিলৈ লৈ যাম আজি আপোনাৰ নবহিলে আজি খবৰ লৈছিলো আজি তেখেত নাহিলে। বিৰাট ভাল ডক্তৰজন দেই।
উম।
এ ভাবিছো অ-অ অহা হয় অহা কালিলৈ লৈ যাম তাকে মানে এতিয়া মায়ে মানে পনীৰ পনী-পনীৰৰ কামটো মানে মায়ে কৰে দেই।
অ
অ' মই বিশেষকৈ মই বিশেষকৈ ইমান নাজানো মায়ে মানে কৰে গোটেইখিনি মানে গা আচলতে আপোনাৰ ফাটাই ল'ব লাগে ফাটাই পেলাই আপোনাৰ সেনেকে কৰে আৰু। বহুত আপোনাৰ পানীটো আপোনাৰ পানীটো আপোনাৰ মানে বাঢ়ি কৰিব লাগে গাখীৰত যিটো পানী থাকে।
হয়
হয় মানে কষ্টও হয়। সেইবাবে মানে মায়ে মায়েহে জানে এইখিনি কাম আপোনাৰ পনীৰটো হৈ যাব বাৰু পনীৰতটো বেছি দিন নালাগে এদিনতে হৈ যায়গে। হয়-হয় মই আপোনাৰ যদি লাগে আ' কিমান কেক
পনীৰো ন'লে দচ কেজিমান।
দচ কেজি পনীৰ ন ঠিক আছে। ঠিক আছে, ঠিক আছে, ঠিক আছে, আপুনি এটা কাম কৰিব আপুনি মোক তাৰিখটো কৈ দিব সেই তাৰিখ মতে আপুনি আগদিনাখন আহি লৈ যাব পাৰিব।
হয়-হয় বাৰু মই যদি মোৰ যদি সুবিধা যদি নহয় তেনেহ'লে আপোনাকে ফোনটো কৰিম আপুনে ঘৰত আহি দি থৈ যাবহি বেয়া নাপায়।
অ', হ'ব দিয়ক মানে দিয়া যায় এনেকে মানে এতিয়া এতিয়া কাৰোবাৰ ঘৰত যদি অসুবিধা থাকে আহ অহা মানুহ নাাকে তেতিয়া ময়ে গৈ পেলাই পিতিককে দি থৈ আহীম বাৰু।
হয়-হয় এতিয়া ধৰক মোৰ এতিয়া ধৰক লৰা ধ ধৰক দূৰত থাকে যিহেতু হয় তেতিয়া এতিয়া মোৰ ওপৰতে, চব গোটেই ঘৰখন,
হয়, হয় মানে আপোনাৰ দিয়া যাব মানে কিবা এটা চাহ পানী খাবলৈ কিবা এটা খৰচা এটা দি দিব মানে যোৱা যায় যে ইমান দূৰলে। ঠিক আছে, ঠিক আছে। মই আপোনাৰ লৈ যাম আপুনি মোক খালি কৈ দিব কিমান তাৰিখে নিব লাগে।
বাৰু ঠিক আছে আপুনি আজিৰ পৰা গাখীৰতটো পেলাইব আৰু।
অ' নাই আজি এতিয়া মানে অলপ পিছত মানে মই কিৰিম আৰু।
হয়-হয় ভাত-ভাত খালোৱে দিয়ক দুপৰীয়া।
অ-অ,
স্কুলত গৈছিলো এই স্কুলত গৈছিলো যে, মই ধৰক স্কুলতে ধৰক ভাত বনাওঁ যেতিয়া হয় তাতে ধৰক ল'ৰা ছোৱালী ইফালে এইফালে বনাই কৰি আজৰি হৈ লৈ এইফালে ঘৰত আহিলো এ আহি পাওঁতে পাৰোতে ধৰক তিনটা। দিলে আৰু।
হয়-হয়। বিপি
ভাত ধৰক ঘৰত ওচৰতে আৰু ধৰক আমাৰ ইয়াৰ পৰা ধৰক এই চাৰি পাঁচ কিলোমিটাৰমান হ'ব আৰু ওচৰ বুলিহে কৈছোঁ আৰু এইখিনি চৰকাৰী স্কুলৰ বিদ্যয়ালয় আৰু মই আৰু আৰু ধৰ হয় হয় ঘৰত বহি থাকিলে একো এক নাই কাম নাই বুজিছে সৰু সুৰুকে কিবা এটা কৰি থাকিব লাগে আজি
হয় হয় একো কাম নাই একো কাম নাই আজিকালি মানে কি হৈছে আপোনাৰ নিজৰ যদি আপুনি নিজৰ ভৰিত নিজে থিয় হব যদি নোৱাৰে ন তেনেহলে মানে আপোনাৰ একো মানে মূল্যই নাথাকে তেনেকুৱা নিচিনা হৈছে বৰ্তমান যুগত
হয়
আৰু আচলতে বৰ্তমান যুগত হৈছে আপোনাৰ কাম কৰাটো আপোনাৰ উপাৰ্জন কৰা আপোনাৰ বহুত পথ আছে তাৰ মাজতে আপুনি যদি ভাল এটা পথ যদি বাছি লয় ন আপোনাৰ কাৰণেই ভাল হয় হয় সেই ত পিছে হেৰি, ভাত খালো দিয়ক এ যিডাক গৰম পৰিছে কিনো খাব আৰু
হয় হয় ঠিকে কৈছে দিয় আৰু গৰম নপৰিবনো কিয় দিয়কচোন গছ গছনিবোৰো নাইকিয়া হৈছে দিয়কচোন
ক'বহেই আমাৰ ইয়াত কি হৈছে আজি আজি কি গৈছে আপোনাৰ পঞ্চা ত্ৰিশ বছৰ পুৰণি এডাল মানে আমাৰ বৃহৎ গছ এডাল আছে আছিলে দেই ত্ৰিশ বছৰতকে বেছিহে হব আমাৰ মানে ককা ককাৰ মানে আজো ককাৰ দিনৰ গছ
অ', অ' হয় নেকি?
গছডাল আজি কি কৰিছে তেওঁলোক এ মানে ৰাস্তা এটা বনাব আমাৰ ইয়াত মানে চৰকাৰী ৰাস্তা এটা হৈছে যে গাওঁ মাজতে সেই সেই ৰা্ত টাটোৰ কাৰণে মানে এতিয়া আজি গছডাল মানে কা কাটিলে
এ এইটোয়ে বহুত বেয়া কাম কৰিলে দিয়ক ইমান দিনে পুৰণীয়া গছ পুৰণি গছ যিহেতু
সকলো ৰাইজে তাৰ বিৰোধিতা কৰিছিলে কিন্তু আৰু আমাৰ গাঁৱৰ ৰাইজটো ইমান মানে ভাল নহয় বুজিছে মানে সকলোৱে কি কৰে আপোনাৰ পইচা পাতিৰ মানে অকমান লোভ যদি পাই যায় তেনেহলে মানে সকলোৱে মানে উ মানি যায়গে আৰু মানে অলপমান যদি
আজিকালি হয় দিয়ক আজিকালি চলিয়ে আছে এইবোৰ মানে দুৰ্নীতি কি কব আৰু কিন্তু সেই গছডাল নোহোৱাৰ কাৰণে এতিয়া কিমান এতিয়া মানুহবোৰ এতিয়া বিপদত পৰিব চাবাচোন।
হয় হয় হয় হয় আমি গৰু আমি যেতিয়া পুৱা ভাগত যেতিয়া আগ গৰু যেতিয়া এৰাল দিব যাওঁ ৰ'দ যেতিয়া দিয়ে আমি সেই গছডালত তাতে আপুনি তল গছডালৰ তলতে মানে আমি মানে সকলোৱে মানে জিৰণি লওক, এতিয়া আজি যে তাত আজি আপোন কাটি দিয়াৰ বাবে আপোনাৰ গছডালা হয় আপোনাৰ পৰিৱেশটো বেয়া হ'ল তাৰপিছত আপোনাৰ কি হৈছে? আপোনাৰ তাৰ পৰা আপোনাৰ যি আমাৰ যিটো এতিয়া মানে আমি গৈ পেলাই যি চাহালো অলপ বহুত তালকমান মানে আ্ডা দিওঁ সেই পৰিৱেশটো এতিয়া নোহোৱা হব তাৰ উপৰিও আপোনাৰ কি তাৰ উপৰি আপোনাৰ কি হব জানেনে আমাৰ যিটো আপোনাৰ মানে হেৰি আছে ছে ন আমাৰ গছডালত এটা মানে আপোনাৰ বহুত আধুনিকত্ব লুকাই আছিলে বুজিছে তাত আপোনাৰ কি হয় আমাৰ যিয় বিহু সময়ত আমি তাতে গৈ পেলাই আমি সকলোৱে মুকলি বিহু পাতো আৰু আপোনাৰ খেল ধেমালি যিমান যি আছে গোটেইখিনি মানে আমি গছডালত আমি জন্মৰ আগ-জন্মৰ আগৰ পৰাই গছডাল আছে। যিহেতু আমি জন্মৰ পৰাই দেখিছোঁ গছডাল। এতিয়া মানে বহুত বেয়া লাগিছে আজি আচলতে মানুহবোৰে সেইটো কৰিব নালাগে বোলে ৰাস্তা ৰাস্তা এটা বনাম বুলিয়ে গছ এডাল যে কাটি দিলে আচলতে এইটো হত্যা কৰা বুলিয়ে কয় হয়-হয় আজি তো হয়- হয় সেইটো হত্যা কৰাই হ'ল দিয়কচোন। কাৰণ গ গছোতো আপোনাৰ এটা জীৱই থাকে ন। অ, এতিয়া কাটি দিলে। তাকে এতিয়া মানে কি হৈছে আচলতে কি জানে গছ কাটিছে কাটক কিন্তু এডাল গছ কাটিছে আপুনি গছডাল আপুনি সেইদিনা
হয় -হয় -হয়- হয় আপুনি ভাল কথা কৈছে।
কিন্তু তেওঁলোকে কি কৰিব জধে মধে গছ বিলাক কাটিব, আৰু আজিকালিতো গছ কাটিবলৈ আপোনাৰ সুবিধাই হৈছে। আপুনি যি যন্ত্ৰ -পাতি উলাইছে নহ এহ এডাল গছ কাটিম বুলি আপোনাৰ আমাৰ দহ মিনিটো নালাগে। হয় আৰু হয় সেইবাবে কি হৈছে আপোনাৰ গছবোৰ কাটি কুটি আপোনাৰ মানে, তহিলং হৈছে, কাৰণ আজালি কষ্টও কম যিহেতু কাটোতে কিমান সময় লাগে সবেই সেইটো কাৰণে গছবোৰ মানে একো একো আপোনাৰ চিন্তা নকৰে আৰু যে গছ গছৰ পৰা আমি কিমান যে বস্তু পাই আছো। সেই ৰাস্তাটো চিন্তা নকৰে তেওঁলোকে খালি কাটিব লাগে কাটি যায়।
হয়- হয় এতিয়া গছ কটাৰ ফলত ধৰক তাত ধৰক যিমান ধৰক চৰাইবোৰ ধৰক জিৰণি লৈছে ছিলে সেই চৰাইবোৰো এতিয়া জিৰণি ধৰক নাইকিয়া হৈ গ'ল দিয়ক।
হয় - হয় বহু, হয় বহু পৰিভূমি চৰাই মানে আমাৰ ইয়াত আহে।
হয় আৰু যিহেতু পুৰ পুৰণা দিনৰ যিহেতু গছ এজোপা আৰু তাতো আৰু বহুত ধৰক ডাঙৰো হ'ব
হয়-হয়। সেয়াই সেয়াই এতিয়া কি ক'ব বুজিছে এতিয়া গছডাল কাটি দিলে এতিয়া মানে ঠাই নোহোৱা অৱস্থা হৈছে মানে গাঁৱৰ ৰাইজসমূহৰ মানে এতিয়া অৱস্থা বেয়া হৈ গৈছে বুইছে
হয়- হয়।